অ', ক'ত আছা?
ঘৰতে, ঘৰতে, কোৱা, ভালেই, তোমাৰ?
অ', ভাল, ভাল, মোৰো ভাল, তাকে এ হেৰি মই তোমাৰ মানে সেই আজিকালিতো ধৰি লোৱা তোমাৰ আজিকালি টাইমতো তোমাৰ মোবাইল ফোনৰ যথেষ্ট উম, প্ৰভাৱ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীৰ মাজতে হওক বা অ', তোমাৰ স সকলো মানে সকলো শ্ৰেণীৰ মানুহলে মাজতে তোমাৰ মোবাইল
হয়, হয়, আজিকালিতো, আজিকালিতো ক্লাছ আজিকালিৰ ক্লাছ থ্ৰী ফ'ৰৰ ল'ৰা ছোৱালীওঁ ফোন নহ'লে অ' থাকিবলৈ অসুবিধা হয়।
এই দুই এষাৰ কথা পাতো বুলি তোমালৈ মই কল কৰিলোঁ। তাকে এতিয়া দুইটাই তাকে পাতো, আহ। তাকে মোবাইল ফোনৰ সেয়া আৰু তোমাৰ উপযোগিতা তাৰপৰা তাৰ যিবোৰ কুপ্ৰভাৱে তেনেধৰণৰ টপিক, কথাই পাতিবলৈ বিচাৰিছো।
হয়।
আজিকালিতো দেখিবলৈ পোৱা গৈছে তোমাৰ।
উপযোগিতা বুলি ক'লে তোমাৰ উপযোগিতা বুলি ক'লেতো ধঢেৰ উপযোগিতা আছে। তোমাৰ প্ৰথম উপযোগা হ'ল আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰানে বহুত এটা মানে উপযোগী হ'ল যে আমি আজিকালি অনলাইন যুগে পব পো
হয়।
সেইটো এটা হয়, আহ। অল ত, অল আজিকালিতো এইটো এতিয়া ইউ পি আই ট্ৰঞজেকচন সেইটোতো বহুত গুপ্তাগতিত বৃদ্ধি পাইছে।
হয়, হয়।
সেইবোৰ ক্ষেত্ৰতটো এনেই ভালেই আৰু বাকী তোমাৰ অসুবিধা মূহ ঐত্যাসিক ব্যৱহাৰে সময় নষ্ট কৰে সেইটো এটা পঢ়া শুনাৰ ক্ষেত্ৰত মানে এটা ডপ হয়।
হয়, হয় সেইটোয়ে মানে তোমাৰ এতিয়া বৰ্তমান সময়ত তোমাৰ মোাইল ফো জৰিয়তে তোমাৰ ইউ পি আই ট্ৰজেন তোমাৰ জমাপুঞ্জী তোমাৰ কিবা বস্তু, বয় বস্তু ক্ৰয় কৰা তোমাৰ বিভিন্ন সেৱা ক্ৰয় কৰা ইত্যাদি ক্ষেত্ৰতো উ, ইন্টাৰনেটটো নহ'লে বা ফোনতটো নহ'লেতো নহয়ে আজিকালি
তাকে, তাকে আজিকালিতো গছৰি বজাৰ কৰো। আজিকালি বজাৰ কৰিব হলেও মানুহে এ, বাহৰে নলে আৰু ইণ্টাৰনেট অৰেদি আহ আনে চব। সামগ্ৰী হওক যি হওক
মানে তোমাৰ এ সেইটোয়ে তোমাৰ ফোনটোৰ জৰিয়তে তোমাৰ এতিয়া বিদেশী শিক্ষকসকলৰ ডাঙৰ, ডাঙৰ যিবিলাক শিক্ষক তেওঁলোকৰ অৰ দ্বাৰা পঢ়োৱা শিক্ষা পাঠ্যক্ৰম ঘৰতে বহ ভাব অতি কম মূল্যত বা অতি সহজে এ, ইউটিউব বা বিভিন্ন এপ এপ্লিকেশচনৰ জৰিয়তে আমি ঘৰতে বহি লাভ কৰিব পাৰো সেই যিটো যি শিক্ষা লাভ কৰিবলৈ শিক্ষা এতিয়া বিভিন্ন স্থানত গৈ থাকি দিব। লগীয়া হৈছিল বা বিভিন্ন ঠাইৰ পৰা আহ সদায় বা নিতৌ উ তালৈ যাব লগা হৈছিল শিকে ছাত্ৰী সেই শিক্ষকজনৰ ওচৰত পঢ়িবলৈ কিন্তু এতিয়া বৰ্তমান সেই সময়ৰ অপচয় নোহোৱাকৈ কোনো ধৰণৰ উম, যাত্ৰা কৰিব নলগীয়াকৈ আমি ঘৰতে পহি লৈ সেই শিক্ষা অতি সহজে কম, কম মূল্য়ত লাভ কৰো। এতিয়া তোমাৰ যেনেকৈ দেখিবলৈ পোৱা যায় যে ছাত্ৰ-ছাত্ৰীসকলে আজিকালি খুব প্ৰচলিত য ডে ডাবলি নট ইত্যাদি ধৰণক আহ যি প্ৰতিযোগীমূলক শিক্ষা আহ সেই শিক্ষাস সমূহ ফিজিক্সৱালা এলেন আহ এই ইত্যাদিৰ দৰে ডাঙৰ, ডাঙৰ নাম থকা যিবিলাক শ শিক্ষানুষ্ঠান আছে সেইবিলাকৰ পৰা সমাপ্ত কৰি অতি সহজে আৰু অতি কুশলে সেই শ শিক্ষাস সমূহ এইেই পৰীক্ষাস সমূহ, সমূহত সফলতা অৰ্জন কৰা আমি দেখিবলৈ পোৱা যে আমি আজিকালিতো দেখি, দেখোৱেই কিন্তু ক'ব গ'লে কেৱল ফোনটোৰ যে আমি সেই মোবাইল ফোনটো সেই অকল উ মানে তোমাৰ উপযোগী অ, সেই দিশতটো চালেই নহব তাৰ ফলত আজিকালি এটা চাম ল'ৰা-ছোৱালী এ, তোমাৰ ছাত্ৰ-ছাত্ৰী এটা চাম ধ্বংস পথলৈ যোৱা দেখি শিকিবলৈ পোৱা গৈছে। কাৰণ এতিয়া তোমাৰ ফোনটোত হৈছে। এটা এখন সাগৰ তাত তুমি ভ ভাল বস্তু বিচাৰিলেও পাবা, বেয়া বস্তু বিচাৰিলেও পাবা। তোমাৰ কথা তুমি কোনটো বিচাৰা কিন্তু এতিয়া তোমাৰ বিভিন্ন ছাত্ৰ-ছাত টে এইবিলাক যোৱা জাতীয় গেম ইত্যাদি। এ যোৰা জাতীয় খেল বা বিভিন্ন ধৰণৰ উম। বেয়া বস্তু ইত্যাদি, চাই নিজৰ মা মানসিকৰ লগতে শাৰীৰিক ক্ষতি। কৰিবলৈ আৰম্ভ কৰিছে। ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লগা হয়, হুম। হয়, সেইটো নাই কমি গৈছে। আজিকালি দেখিবলৈ পোৱা গৈছে, তাত তুমি কেনেকে ভাবা।
কেনেকে মানে আমি আছ লতে মানে অলপ মানে কম সময়ৰ ভিতৰত যাতে আমি বস্তুতটো চাব পাৰো, তেনেকুৱাকে চাব হ'ব লাগে যাতে, এনিটাইম এতিয়া মানে এনেকুৱা হয় এতিয়া ফোনটো চাই থাকিলে কিমান সময় পাৰ হয় যায়, আমি নিজে নাজানো।
হয়, হয়।
কিন্তু সেইটো এটা নিজৰ ডিচিপ্লিন থাকিব বহুত হ'ব যে মই ইমান ভিতৰত চাম অ' ই। বেলেগ কামো আছে, ধৰি লোৱা এতিয়া বেছিকে চাই থাকিলে, তোমাৰ ডিঙি ধৰি লোৱা স্বাস্থ্যত ক্ষতি হয়। চকু বেছি ক্ষতি হয় আজিকালি প্ৰায়ভাগ পোৱা হৈছে অকল চশমা বেছি।
হয়, মানে সেইটোয়ে তোমাৰ চকুৰ যি ক্ষতি হয় অ'।
আৰু, আৰু, অইত আৰু তোমাৰ কি কয় এইটো ভোৰা খবৰ আৰু মানে এইবোৰ আজিকালি। বহুত মানে তোমাৰ চাইবাৰ এইবোৰ ক্ৰাইম হৈ থাকেতো। সেইকাৰণে অলপ সেইবোৰ উপৰতো গুৰুত্ব দিব লাগে। ভুৱা খবৰে সমাজত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে।
হয়, হয়, হয়, এতিয়া চাইবাৰ ক্ৰাইমতো বোৰ এ চাইবাৰ ক্ৰাইমতো বহুত ছাত্ৰ- ছাত্ৰী নিয়োগ হোৱা। আজিকালি দেখিবলৈ পোৱা হৈছে, কাৰণ মূলতঃ কাৰণ কেৱল এই ইণ্টাৰনেট আৰু তথা মোবাইল ফোনটো কাৰণ কেলে তেওঁলোকে সেই ভাল পথটো চয়ন নকৰি সেই বেয়া পথটো টোত গৈ নিজৰ লগতে আন দহজনৰো বিপদ মাতি আনে, কাৰণ তেওঁলোকে কৰা সেই এই উম, অনলাইনত তেওঁ এ ইন্টাৰনেটৰ জৰিয়তে তেওঁলোকে কৰা সেই অপৰাধে এজন ব্যক্তিৰ সম্পূৰ্ণ জমাপুঞ্জী এ শেষ কৰি তেওঁৰ জীৱনটো জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে। সেই কথাটোতো আমি আজি সজাগ হ'ব লাগিব। আৰু তোমাৰ মোবাইল ফোনটো তোমাৰ তুমি ক'লা ঠিকেই কৈছা যে তোমাৰ সেইটোত তোমাৰ এটা টাইম এটা সময় এটা আমি যাব লাগিব যে কিমান কোনটো সময়ত আমি মোবাইল ফোনটো থ'ব লাগিব। সেইকাৰণে আজিকালি এনেকুৱাও এপ্লিকেশচন ওলাইছে যে তোমাৰ কিমান টাইম কোনটো চাবা সেইটো তুমি আগতে তুমি নিৰ্ণয় কৰি ল'ব পাৰা। সেইবোৰ আজিকালি ফোনত ভাল কিছুমান সুবিধা আহিছে। মানেতে এনেবোৰ সুবিধা যদি আমি সঠিক ভাৱে ব্যৱহাৰ কৰো, তেনেহ'লে নিশ্বয় তোমাৰ
হয়, আজিকালি এনেকুৱাও দেখিব পোৱা যায়, যে ফোন মানে হোৱাৰ পৰা ধৰি লোৱা এতিয়া বন্ধু বান্ধৱ হওঁক বা পৰিয়ালৰ মানুহৰে হওঁক বহুত মানে মুখামুখি হিচাপে কথা পতিবলৈ পোৱা নাযায়। তোমাৰ হওঁক ভিডিঅ' কল হওঁক কলত কথা পাতিব পোৱা যায়। আইদিয়া গাই এতিয়া আৰু আৰু এতিয়া প্ৰায়ভাগ অ' যিবোৰ এক্সিডেন্ট হয়, সেইবোৰ ক্ষেত্ৰত কিছু প্ৰায় ভাগতে দেখা পোৱা যায় যে।
দেখা পোৱা যায় যে তোমাৰ। এনিটাইম ফোনত কথা পাতি যাওঁতে পাই, পাই এক পোৱা যায়। এনেকুৱা কৰাত। মানে তোমাৰ নিজৰ পৰিয়ালটো মানে কথা ভাবিব লাগে।
আ তেন ৰু আমাৰ ট্ৰেফিকত ৰুলো আছে যে আমি অ', বা যান বাহন চল বণামি।
উ
কথা পাতিব নালাগে, ফোন ইউচ কৰিব নালাগে।
হয়।
হয়।
সেইটোয়ে মানে অন্য মনস্ক কটাৰ ফালে অ'।
হয়, আৰু। ইয়াৰ মানে অকল মানে বেয়া প্ৰভাৱে নাই, ভাল প্ৰভাৱো আছে তোমাৰ। চল ভাল পাব বিচাৰিবাৰ তে পঢ়া শুনাৰ ক্ষেত্ৰত ক'লোৱৱে আৰু তোমাৰ ধৰি লওক উ হঠাৎ বিপদ হ'লে সেই ফোন যোগে ঘৰ মানুহক। মানে কথা পাতিব লাগে।
উম।
আগতেটো চিঠি অ', দিয়া দি কাম আছিলে কিন্তু এতিয়া সেইবোৰতো। দেখা পোৱা নাযায়, এতিয়া ফোন লগালেই হওক দেশ বিদেশৰ পৰা কথাবতে পোৱা যায়।
অ'।
আনকি চাবও পোৱা যায়, ভিডিঅ' কলৰ জৰিয়তে।
অ'।
আপোনাৰ ফোন এটো এটি। ই-ই-ইউজ কৰা প মানে আজিকালিৰ জেনেৰেশচনটো মানে তোমাৰ বাহিৰত। ওলাই মেলি তোমাৰ ধৰি লোৱা খেল-খেলা ধূলা হওঁক বা। বা কিবা আন স্কিল বা কিবা শিকা হওঁক বা। অকল স্কুলতে যে পঢ়া সেইটোও নহয়, বেলেগ কিবা সেইটোও তাৰমানে ল'ৰা ছোৱালীবোৰে যাবলৈ মন। মন নকৰে আজিকালি পায়ভাগ দেখি আছোঁ ক। সৰু, সৰু ল'ৰা ছোৱালীয়ে ফোন হ'লে ফোন নহ'লে মাক বাপেকো সেটো কথাও চিন্তা কৰিব লাগিব। এক ব
শাস্ত্ৰই কৈছে তেনেকি যে।
ত হাঁ-হাঁহটো চৰুতে পুখুৰীতে তাত তোমাৰ কেৱল ভাষা। অং গ্ৰহণ কৰি হাঁহটোৱে তাত থকা বেয়া বস্তুবোৰ গ্ৰহণ নকৰিব, তাকে সেই আৰু ভাল লাগিলে কথা। ঠিক আছে। হয়, তোমাৰ লগত কথা পাতিম, ঠিক আছে হ'ব।